হয় এনে শুই আছিলো ৰবা অ ঘৰতে আছিলো ৰবা
আহ মই তোমাৰ লগৰ এটা বিষয়ৰ ওপৰত আলোচনা কৰিম বুলি ফোন কৰিলো তোমাক
অ কোৱাচোন
আজি অলপ ক্ৰিকেটৰ বিষয়ে আলোচনা কৰিম বুলি ভাবিছিলো
অ খুব ভাল বিষয়ে লৈছা মোৰ ক্ৰিকেট মোৰ প্ৰিয় খেল
অ এই মানে ক্ৰিকেট খেলা
হয় ক্ৰিকেট খেলোঁ আৰু ক্ৰিকেট মানে বহুখিনি ভাল পাওঁ সেইবাবেই খেলোঁ আৰু মানে ক্ৰিকেট মোৰ প্ৰিয় খেল বুলিয়ে কওঁ আৰু তোমাৰ প্ৰিয় খেল বাৰু কি পিছে
মোৰ প্ৰিয় খেল ক্ৰিকেটে
হয় তুমি বলাৰ নে বেটছমেন পিছে
মই তোমাৰ অলৰাউণ্ডাৰ মই বলিং বেটিং দুয়োটাই কৰোঁ
অ হয় নেকি
অ তুমি পিছে কি
আহ ময়ো বলিং বেটিং দুয়োটাই কৰো ময়ো অলৰাউণ্ডাৰে হয়
অ তোমাৰ পিছে প্ৰিয় খেলুৱৈ
আহ প্ৰিয় খেলুৱৈ বুলি ক'বলৈ গ'লে মানে বহুখিনি আছে মানে। আমাৰ ভাৰতৰ পৰা আছে তাৰ পাছত মানে বহুখিনি ক্ষেত্ৰৰ পৰা আছে আৰু
হয় হয় তাৰ পিছত কি বুলি ক কয় তোমাৰ মানে এই কি হবা যে ক্ৰিকেট খেলে আমাৰ কি কি ক্ষেত্ৰত আমাৰ মানে উপকাৰ কৰে বুলি ভাবা তুমি সহায় কৰে আমাক
হয় ক্ৰিকেট অমি বহুখিনিৰ ক্ষেত্ৰৰ পৰা মানে উম হয় বাৰু কাৰণ চোৱা ক্ৰিকেট যেতিয়া আমি খেলো তেতিয়া তেতিয়া আমি মানসিকভাৱেও সুস্থ থাকো তাৰপিছত আৰু যদি আমি অ মানে ৰেগুলাৰ যদি আমি যদি ক্ৰিকেট খেলো তেতিয়া আমি মানে মই ভাবো যে আমি যে আমি জিম বা ব্যায়াম আমি সেইবোৰ নকৰিলেও হ'ব কাৰণ ক্ৰিকেট খেলি থাকিলে আমি যে দৌৰা মেলা কৰি থাকো তেতিয়া আমাৰ এটা ভাল মানে এটা ব্যায়াম হৈ থাকে আৰু এক্সাৰচাইজ হৈ থাকে আৰু সেই ক্ষেত্ৰৰ পৰাও ভাল আৰু মানসিকভাৱেও ভাল কাৰণ যিহেতু ক্ৰিকেট এতিয়া আমি খেলাকো আমাৰ মনৰ ফূৰ্তি এটাও থাকে মানে আমি বিভিন্ন বন্ধুৰ লগত আমি ক কথা বতৰা পাতো যেতিয়া তাৰ পাছত ক্ৰিকেট খেলি থকাৰ সময়ত। আমি যেতিয়া আমি দলৰ লগত একেলগে খেলো তেতিয়া আমাৰ এটা। মানে বিশ্বাস এটাও বঢ়ায়। বেলেগৰ ক্ষেত্ৰত যে আমি ধৰা বলিং লৈছো তেতিয়া ধৰা। দুজন আমাৰ তাত বলাৰ আছে কিন্তু এক অভাৰত দছ ৰান লাগে সেই পৰা মানে কোনোবা এজনে যেতিয়া কৰে তেতিয়া সেই এঘাৰজনীয়া দলটোৰ পৰা মানে সেই এজন এ যে এটা বিশ্বাসটো উপজে সেই সেইটোৱে এটা বিশ্বাস আৰু দলীয় উম মানে কাম বুলি মই ভাবো সেইবাবে ক্ৰিকেটে আমাৰ মানসিকভাৱে জ্ঞান দিয়ে আৰু সেনেকে আমাৰ দেহৰ প্ৰতিও সুৰক্ষিত ৰাখে আৰু হয়নে হ নহয় বাৰু
হয় হয় নিশ্চয়কৈ
তুমি কি ভবা যে ক্ৰিকেটে আমাৰ কিমান দূৰলৈ আমাক মানে উ আমাক লাভ মানে আমাক সুবিধা দি আহিছে
ক্ৰিকেটে আমাক বহু ধৰণে সুবিধা দিয়ে ক্ৰিকে আমাৰ ক্ৰিকেট খেলাৰ ফলত আমাৰ শৰীৰ ভালে থাকে শৰীৰ সুস্থ হৈ থাকে সোনকালে বেমাৰ আজাৰত নপৰো আমি তাৰ উপৰিও আমাৰ তুমি যিটো কলা যে আমাৰ এক্সাৰচাইজ নকৰিলেও হৈ যায় জিমত নকৰিলেও হৈ যায় ক্ৰিকেট খেললে যি আমাৰ মানে তোমাৰ ইয়াত যিহেতুকে বহুত টাইম খেলিব নালাগে বহুত টাইম খেলিব লাগে বা ধৰা বহুত দৌৰিব লাগে ত তেনেকা হলে এক্সাৰাইজ হৈ যায় ত তু তেনেকাই কিকেৰালু কৰাৰ তুমি কলা যে আত্ম আত্মবিশ্বাস বাঢ়ে যে এটো নিজৰ ওপৰত বিশ্বাস থকা খেল কাৰণ বিশ্বাস নিজৰ ওপৰত যদি বিশ্বাস থাকে আমি ক্ৰিকেট ভালদৰে খেলি যাব পাৰিম আৰু তাৰপৰিও ক্ৰি--তাৰপৰিও ক্ৰিকেটটো এটা দলীয় খেল তহতি তে আনছনৰ ইজন আনজনৰ বিশ্বাসও বাাৰে এইজনৰ ভাল খেলিব এইজনক মই বলটো অভাৰ দিম তেতিয়া এইজনক বেটিঙত পথাম এইজনে ভাল ৰান কৰিব পাৰিব ত বিশ্বাস আছে সেই বিশ্বাসটো পাৰি হেতুটো দলীয় খেল তই তে কয় আৰু মই মই এ ভাবোঁ এইখিনি উপকাৰে কৰে
হয় হয় ঠিক কথা কৈছে আৰু বিশেষকৈ ক'বলৈ গ'লে আমাৰ ভাৰতত যিহেতু ক্ৰিকেট এটা মানে ক্ৰিকেটৰ যি এটা উম বলিয়া আছে মানে ক্ৰিকেট বলিয়া বুলি ক'ব পাৰো আমি ভাৰত তক্ষণৰ কাৰণ
ক্ৰিকেট আমাৰ ইয়াতে খেলুৱৈ বহুত ধৰণৰ খেলুৱৈ আছে ক'বলৈ গ'লে বহুত খিনি খেলুৱৈ আছে আৰু সেই খেলুৱৈৰ পৰা আমি বহু ভাল ভাল খেলুৱৈ আমি পাবলৈ ধৰিছোঁ আৰু ভৱিষ্যতে আমাৰ এনেকুৱা খেলুৱৈ মানে আগবাঢ়ি যাওক আমি সকলোৱে আশা কৰো আৰু মানে আমি ভাৰতৰ উম ক্ৰিকেটৰ বোৰ্ড যিটো মানে বি চি চি আই সেইটো আমাৰ মানে বহুখিনি ধনি মানে সকলো পৃথিৱীৰ সকলোত ধনী বৰ্ড বুলি ক'ব পাৰি আৰু উম সেই ক্ষেত্ৰত আমাৰ ভাৰতৰ আমাৰ মানে
অৰ্থনৈতিকভাৱেও আমাক বহুখিনি সহায় কৰি আহিছে আমাক ক্ৰিকেটে মই ভাবোঁ
হয়নে নহয় বাৰু
হা হয় নিশ্চয় কৈ ক্ৰিকেট আমাৰ যিটো কিন্তু ক্ৰিকট অকল ক্ৰিকেট বুলি নহই মই ভাবো যে গোটেইখিনি ক্ষেত্ৰত এ চাবলৈ গ'লে গুৰুত্ব দিয়া মই গুৰুত্ব পূৰ্ণ বুলি ভাবো কিয়ো আজিকালি তুমি যিটো কলা ক্ৰিকেটৰ চব ক্ৰিকেটৰ বলিয়া চব ্ৰিকটৰ কথা ক্ৰিকেট মানেবতে ক্ৰিকেটে ভাল পায় তাৰ ফলত অন্য গেমবোৰত মানুহে কম গুৰুত্ব দিয়া হৈছে অন্য খেলগৰ কম গুৰুত্ব দিয় ফলত সেই খেলবোৰ আগবাঢ়ি কমকৈ আগবাঢ়ি গৈছে ত মই ভাবো যে অকল ক্ৰিকেট বুলি নাই চব খেলতে সমানে গুৰুত্ব দিয়াটো ভাল আৰু
হয় হয় তুমি এইটো একদম বহুখিনি গুৰুত্বপূৰ্ণ কথা কৈছা আৰু উ তুমি কি হবা যে মানে আমাৰ সকলোৰে বাৰু এটা মনতে দুখ আছে যে আমি দুহেজাৰ তেইশৰ বিশ্বকাপ আমি আমাৰ ভাৰতলৈ আমি আ নি নোৱাৰিলেও মানে আমাৰ যিহেতু একেবাৰে শেষৰ খ মানে ফাইনেল খেলখনত আমি ভাল প্ৰদৰ্শন কৰিব নোৱাৰো তুমি ইয়াৰ ক্ষেত্ৰত কি ক'বা
এইটো এটা বহুত দুখ লগা বিষয় কিয়নো আমি অপ অ অপৰাজিত হিচাপে আমি ফাইনেললৈ আহ অপৰাজিত হৈ আম নোহোৱাকৈ আমি অপৰাজিত াপে ফাইনেললৈ আহি গলো আহি আমি অষ্ট্ৰিয়াৰ লগত সাৰ সাৰৰ সন্মুখীন হলো ত এইটো এটা খুবেই দুখ লগা বিষয় কিন্তু আমি আশা কৰো যে দুহেজাৰ সাতাইশত যিটো হ'ব ৱৰ্ল্ড কাপ তাত আমি নিশ্চয় ৱৰ্ল্ড কাপ ভাৰ আনিবলৈ সক্ষম হম বুলিয়ে ভাবো
হয় হয় ঠিক কথাছা আমি সকলোৱে এইটোোৱে বিচাৰিম যে দুহেজাৰ সাতাইছ বৰ্ষত যিটো আমাৰ বিশ্ব চকাাহ হ'ব আহ সেইটোত আমাৰ ভাৰতৰ খেলুৱৈসকলে ভাল প্ৰদৰ্শন মানে ভাল প্ৰদৰ্শন কৰি দুহেজাৰ তেইছ বৰ্ষত যিটো আমি কাম অসম্পূৰ্ণ কৰি আহিলো সেই কামটো আমি যাতে দুহেজাৰ সাতাইশৰ বিশ্বকাপ মানে সাতাইশ বৰ্ষত আমি সেইটো সম্পূৰ্ণৰূপে উম সম্পূৰ্ণ কৰি আহো আমাৰ এতিয়া সকলো ভাৰতবাসীয়ে সুখী হ'ব আৰু তুমি কি ভাবা যে মানে আমাৰ মানে এনেকুৱা খেলুৱৈ আছে বহুখিনি ভাল ভাল খেলুৱৈ আছে আমাৰ মানে ভাৰতৰ ভিতৰতে কিন্তু সেই খেলুৱৈ বিলাকৰ বহুখিনি খেলুৱৈ মানে ভাল খেলুৱৈ মানে ভাৰতৰ বাবে এতিয়ালৈক খেলিব পৰা নাই তুমি ইয়াৰ ক্ষেত্ৰত মানে কি ক'বা
মান বতো খেলুৱম ক'বলৈ কৈছে তুমি কোনটো ক'বলৈ খুজিছা যে তেওঁলোকে এবাৰ ইণ্ডিয়া হলে খেলিছে আৰু চান্স পোৱা নাইতটো কথা কৈছা নে তুমি চানস একেবাৰে ইণ্ডিয়াত পোৱাই নাই তুম সেইটো কথা ক'বলৈুজিছ কোনটো কথা কব
দুয়োটা ক্ষেত্ৰতে কথা কৈছো কাৰণজ কেেললৈ মানে বহুখিনি এনেকুৱা খেলুৱৈ আছে যে তেওঁলোকে ভাল খেলিছে কিন্তু এবাৰ ইণ্ডিয়াৰ হৈ খেলিছেও আৰু কিছুমান এনেকুৱা খেলুৱৈ আছে যে ভাল খেলি মানে ডমেষ্টিকত ভাল খেলি যাই আছে তথাপিও ভাৰতৰ বাবে খেলিব পৰা নাই আৰু মানে তুমি ইয়াত টাইপ কি হবা যে ৰাজনৈতিক কিবা প্ৰভাৱ আছেনে
ৰাজনৈতিক মল নহয় কিয়নো আজিকালি দেখিবলৈ পোৱা গৈছে বহুত খেলুৱৈ হয় ভাল খেলো চব মানে ভাল খেলুৱৈ মানে বহুত ওলাইছে তাৰ ফলত বহুতে মানু নোপোৱাও হৈছে যেনে সেইটো ময়ে ভাবো আৰু যিবিলাক তমাৰ তুমি ডমেষ্টিক খেলিছে ৰঞ্জ ট্ৰফি খেলিছে তেওঁলোকক চান্স পোৱা নাই বা আই পি এলো পোৱা নাই বা ইণ্ডিয়া টিমতো পোৱা নাই ত' তেওঁলোকৰ বাবে এই জালঘৰ জিলাক বৰ্ড থাকে যে সেইবিলাকে বডে লিক আৰম্ভ কৰিছ তুমি চাগে নিশ্চয় নিশ্চয় গম পাইছা অসমে এটা এই বছৰ নতুন এটা ভাল পদক্ষেপ লৈছে কা প্ৰেম নেকি বাৰ অনুষ্ঠিত কৰি কৰিবলৈ লৈছে
হয় হয় এইটো একেবাৰে আমাৰ। আমাৰ ক্ষেত্ৰে মানে এইটো মানে বহুখিনি ভাল কাৰণ আমাৰ ভাল মানে অসমৰ বহুখিনি খেলুৱৈ এতিয়া বাহিৰলৈ ওলাই যাব পাৰিব ইয়াৰ সে ইয়াৰ ফলত।
হয়, নিশ্চয় যেতিয়া তেওঁলোকে সেই অসম প্ৰিমিয়ামলীগত ভাল প্ৰদৰ্শন কৰিব মই ভাবো যে তেওঁলোকে আই- - পি এলত খেলিবলৈ চান্চ পাব। সক্ষম হ'ব আৰু সেই তেতিয়া তেওঁলোকে যদি তাতেও ভাল খেল প্ৰদৰ্শন কৰে মই ভাৱো যে ইণ্ডিয়া টীমত নিশ্চয় হলেও খেলিব পাব। কিয়নো- ভাল খেলুৱৈক কোনো ধৰি ৰাখিব নোৱাৰে যদি তেওঁলোকে ভাল প্ৰদৰ্শন কৰে মই ভাৱো যে ধৰি ৰাখি তেওলোকক কোনো ৰাজনৈতিক কাৰণ বা কিবা কাৰণ মানে বাধা দিব নোৱাৰে ত' মই ভাবো যে ভাল খেলিলে সকলো চান্স পাবই।
হয় হয় তুমি ঠিকে একেবাৰে ঠিক কথা কৈছা যে- আহ ৰাজনীতিয়ে কোনো ক্ষেত্ৰতে মানে খেলুৱৈ কোনো ক্ষেত্ৰতে বাধা দিব নোৱাৰে আৰু যদি মানে ৰা মানে ধৰা মই কোৱাৰ নিচিনা যে বহু খিনি ভাল খেলুৱৈ এতিয়ালৈকে ভাৰতলে বাবে খেলিব পৰা নাই সেনেকুৱা যদি কিবা ৰাজনৈতিকৰ ফলত মানে হৈছে তথাপিও আমি সকলোৱে এইখিনি ভাবিম যে উ ইয়াতে খেলবিলাকত আমাৰ ৰাজনীতি কেতিয়াও আনিব নালাগে কাৰণ খেল খেল হৈছে থাকিব দিব লাগে কাৰণ উম সকলোবোৰে আমাৰ ভাৰতৰ বাবেই খেলিব আমাৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবৰ বাবে খেলিব। সেইবাবে ইয়াতে ৰাজনীতিটো অলপ দূৰত থকাটো উচিত আমি ইয়াৰ পৰা ৰাজনীতি খেলৰ পৰা আমি বিশেষকৈ খেল ফালৰ পৰা আমি ৰাজনীতিটো দূৰত ৰখা উচিত।
সেইটোৱে একদম ঠিকে কৈছা তুমি একদম ভাল কথাই কলা তুমি।
হয়
ত' আজি তোমাৰ লগত মোৰ এই খেলৰ ক্ৰিকেট খেলৰ বিষয়ে কথা পাতি ভাল লাগিল।
হয় মোৰো ভাল লাগিল তোমাৰ পৰা বহুখিনি নজনা কথা জানিলো।
অ 'আগলৈ এনেকে কথা পাতিম দিয়া আজিলৈ ৰাখিছো।
উম দিয়া দিয়া ৰাখিছো।
দিয়া ঠিক আছে।